এ এনে আছো তুমি কি কৰিছা
মইয়ো আছো এনেই
অ ভাত পানী খালা
খালোঁ
অ অ তাৰপিছত কিবা বিজনেছৰ কথা খালো দেই কিবা বিজনেছৰ কথা পাতিব আছিলে কৈছিলা
অ
হেল্ল' অ কোৱা অ কেনেধৰণৰ বিজনেচ কৰিব বিচাৰে এনে
তাকে কি বিজনেচ কৰো ভাবি আছো
কাপোৰৰ বিজনেচ কৰিব পাৰা এতিয়া নতুনকে ট্ৰেণ্ডিঙত চলিছে কাপোৰৰ বিজনেচ জোতা দোকান খুলিব পাৰা চেণ্ডেলৰ দোকান খুলিব পাৰা উম এতিয়া তুমি কি কৰা আকৌ কি কৰা আকৌ এতিয়া তুমি কোনটো বিজনেছ খোলা
তাকেই অকলেতো নোৱাৰি ন বিজনেচ খু
উম পাৰ্টনাৰ পাৰ্টনাৰশ্বিপতে কৰিম কৰিলে অ পাৰ্টনাৰশ্বিপতে কৰিম এতিয়া কি মেইন অ মোৰ তাকে মইতো এনেও এতিয়া মোৰ কাপোৰ দোকান আছেই ন যদি তুমি কৰিব বিচাৰা পাৰ্টনাৰশ্বিপত লৈ লম প্ৰব্লেম নাই একো অহ এতিয়া কাপোৰ এতিয়া তোমালোকৰ সেইটো ছাইডে যদি দোকান খুলিব হয় তেতিয়াহ'লে মেইন জেগাত ল'ব পাৰা
অঁ
মেইন মানে এৰিয়াত য'ত মানুহ মানে ভিৰ হয় অলপ
উম তেনেকুৱাতে কৰিব লাগিব
অ তাকে এতিয়া এতিয়া কিমান মানকে ইনভেষ্ট কৰিব পাৰি কি কৰিব পাৰি সেইটোৰ ওপৰত কথাটো পাতিব লাগিব
উম
তাকে তুমি ভাবিছা নেকি এনেই কেনেকুৱা মোৰ মানে বিজনেছ কৰিবা এনে তোমাৰ আইডিয়া মতে
মোৰ আইডিয়াত
তাকে হেৰি উম কাপোৰৰে খুলিম নেকি?
কাপোৰো খুলিব পৰা তাৰপৰা তোমালোকৰ ছোৱালী মানুহৰ মেকআপৰ বস্তু আনিব পৰা কচমেটিকৰ
উম।
প্ৰফিটটো ত বহুত আছে কিন্তু যদি কৰিব পাৰি।
অ আছে বাৰু প
উম অনলাইনটো তুমি চেল কৰিব পাৰিবা।
অঁ।
উম এতিয়া কেনেকে কি কৰা হয় গোটেই কথাখিনি পাতি ল'ব লাগিব, আলোচনা কৰি ল'ব লাগিব।
উম আলোচনাটো কৰিবই লাগি ব এনেও তাকে অ দোকা
উম। দোকান তোৰ অ অ চি চিপ মানি চানি দিব লাগিব, ভাড়া দিব লাগিব।
অ।
নাই নিদিলেও হব ভাড়া - চাড়া যদি
নিদিলেও হ'ব।
অ, নহ'লে আৰু উম ফোন ৰিপেয়াৰিং শ্বপো খুলিব পাৰি, মানুহ থৈ দিয়ক। সেইটোতো বহুত প্ৰফিট আছে।
অ
চেণ্ডেল দোকান খুলিব পাৰি।
তাকে অলপ অলপ ৰাখি দিম।
উম, চব বস্তু থব লাগে।
অ অলপ অলপ ৰাখি দিম তেতিয়া ভালো হ'ব।
উম। চব মানে থৈ দিলে ঠিক হব ন।
অঁ।
তাকে আহ তাৰপিছত আৰু কোৱা কিবা কথা আছে যদি?
উম আৰু কিবা কথা
উ কিবা সুধিব লগা আছে যদি কোৱা মানে ধৰ ক তুমি ক'ৰ পৰা আনিম বুলি ভাবিছা বস্তুবিলাক? বস্তুবিলাক কৰ পৰা আনিম বুলি ভাবিছা এনে কাপ কপোৰ - চাপোৰবিলাক, মই বয়জ কালেকচনতো ত মই চম্ভালি ল'ম বাৰু অ।
টো ক'ত ভালকে পোৱা যাব?
মই বাকী তোমাৰ বইজৰ কালেকচনবিলাক ডিমাপুৰ - চিমাপুৰ পৰ পৰাও কনটেক্ট কৰি দিম বাৰু সেইটো লৈ আনিব পাৰিম এতিয়া চ কালেকশ্যনবিলাক তুমি চাই ল'ব লাগিব সেইবিলাক কচমেটিক - চচমেটিক আনা যদি।
অ তেনেকে মিলি মেলি আনিব লাগিব আৰু।
উহু উম, পইচাটো অলপ ফচাব লাগিব খালি।
অঁ
মানে বস্তু আনিলে মানে ভাল কোৱালিটি আনিব লাগিব মানে মানুহৰ পচন্দ লাগাকে
অ পচিন নলগাকে হলেতো বিকিৰিয়ে নহ'ব দেখোন
উম উম উম মানুহৰ অলপ পচন্দ লাগাকে অকমান চকুত লগা বস্তুবিলাক আনিব লাগিব
অঁ
চোলা হওক পেন্ট হওক ধৰি লোৱা চব বস্তু আৰু ভাতছে চেণ্ডেল আনিব পাৰি চেন্দেল জোতা
অ সেইবোৰো বিক্ৰী হ'ব বাৰু
উম নহ'লে চবচে ইজি বিজনেছ কবলে গ'লে ফাষ্ট ফুড দোকান খুলিব পাৰি
অঁ
ফাষ্টফুড দোকানতো বহুত মানে লাভ আছে চাইডত ফাষ্টফুড খুলি দিলা নিজৰ কাপোৰ দোকানো আছে ধৰি লোৱা
অঁ
খাব আহা মানুহবিলাকে কাপোৰ চাব ভাল লাগিলেটো এনেও ল'বই
উম টো ল'ব বাৰু এনেও ল'ব সেইটো কাপোৰ
উম উম তাকে মিলাই ল'ব লাগিব আউ কথাটো ভালকে পাতি মেলি
উম আহিবা নহলে আমাৰ ঘৰত ডিচকাচ কৰি ল'ম একেবাৰে
অ যাম বাৰু সেইটো হ'ব আগত দোকানখন বনাই কমপ্লিট হ'ল নে বনাব বাকী আছে না আগপাই দোকানখন আছে অলৰেডি
আছে অলৰেডি
অহ বস্তু বিলাক মই কথাটো পাতিম বাৰু দেই কেনেকে কি আনা হয় প্ৰথমতে ত চাৰ্ট টি চাৰ্ট পেন্ট সেইবিলাকে আনিব লাগে ন সেইবিলাকে ভাল হ'ব চাগে
অ সেইবোৰে আনিম তাৰপিছত লাহে লাহে আৰু কিবা কিবি ৰাখি দিম
উম তোমাৰ অপিনিয়নটো দিব পাৰা তুমি কি বিচাৰা ধৰা এটা মানুহৰ পৰাতো চব ন-
অ সেইটোও হয়
তুমি ক'ব পৰা এতিয়া কি কৰিলে ভাল হ'ব কি আনিলে ভাল হ'ব
বেবী বিলাকৰো কাপোৰত ৰাখি থৈ দিম
ম বেবী বিলাকো বেয়া নহয়
উম সেইবোৰো বিক্ৰী হ'ব বাৰু
অ ভাইটি মাক খাই লোৱাহি চোন ভাত বেবী কাপোৰ তাৰপিছত ধৰি লোৱা অমেনছৰ কাপোৰ বিলাক তাপা বয়সস্থ মানে অ কাপোৰো থব পাৰি
অ
বয়সস্থ মানুহৰ কাপোৰ বিলাক থলও বিক্ৰী হ'ব কিছুমানে বিচাৰে বিহু পূজা এইবিলাকত এতিয়াতো পূজা আহি আছে পূজাত পুৰা বিকি যাব এতিয়া পূজাতো আমি টইছৰ শ্বপ খুলিব পাৰো টইঠ শ্বপ অপেন কৰিব পাৰো গাড়ী, পুতলা মানে সৰু ল'ৰা-ছোৱালীবিলাকৰ কাৰণে
ৰাখি দিব পাৰি।
উম্, উম্, ৰাখি দিলে বেয়া নহয় কিন্তু। ভালে হ'ব ৰাখি দিব পাৰিলে। তাকে চব, চব থ'ব লাগে মানে। অকল দুটা তিনিটা বস্তু থৈ লাভ নাই।
অ',
চব অলপ অলপকে থ'ব লাগে। তেতিয়া মানে প্ৰফিটটো অলপ হ'ব।
অ', সেইটোও হয়।
অ', তাকে, তুমি
তাকে
উম্, উম্। আজিকালি ফিপটেট কালেকচন বহুত চলি আছে, ফিপটেট কালেকচন আনিব পাৰি। মানে ছেকেণ্ড হেণ্ড কাপোৰৰ, সেইবিলাকৰ দিমান বেছি আজিকালি ব্ৰেণ্ডৰ।
উম্, হয় হয়।
সেইবিলাকো আনিব পাৰি, সেইবিলাকো চলিব।
চব পাৰি চব।
তাৰপিছত। তুমি বাকী বেবী চেবি বস্তুবিলাক হ'লচেল ৰেটত ক'ৰ পৰা আনিম বুলি ভাবিছাঁ, এনেই।
হ'লচেল ৰেটত, তাকেই মইতো ভালকে চিনিও নাপাওঁ।
মই হ'লো কথাটো পাতি দিম বাৰু, টেনশন ন'লবা হে।
অ',
অ', মই সেইটো কথাটো পাতি দিম। এইটো ক'ৰ আনিব লাগে, কেনেকে আনিব লাগে, কি আনিব লাগে।
অ', পাতি দিবা, তুমিয়ে আৰু।
পইচাটো দুইটাই মিলাই মিলি লৈ আনিলে হৈ গ'ল।
অ'।
বস্তুবিলাক আনিব কাৰণে। উম্, বস্তুবিলাকতো বেবী বস্তু তাৰপৰা, বয়সস্থ মানুহৰ বস্তুবিলাক তিনচুকীয়া গো, তিনচুকীয়াৰ পৰা নহ'লে বা ডাইৰেক্ট গুৱাহাটীৰ পৰা মগাই আনিলে ভাল হ'ব মানে, ৰেটটো কমত পাম। আৰু অলপ কোৱেণ্টিটিটো বেছিকে অৰ্ডাৰ
ভাল হ'ব বাৰু।
উম্, চবৰ পৰা মানে যদিও, সেই সেইবিলাক বস্তু তাৰপৰা আনো মানে পইচাটো কমকে যাব।
অ'।
বস্তুটো তেতিয়া মানে আমি অলপ সৰহকে আনিব পাৰিম মানে।
পাৰি তাৰ পৰাই আনিবলৈ।
হা হা?
গুৱাহাটীৰ ফালৰ পৰাই আনিব পাৰি কৈছোঁ।
এই তাকে, আমি গুৱাহাটীৰ পৰা আনিলে ভাল হ'ব মানে।
অ'।
এতিয়া কি কৰা হয়, কৰ পৰা অনা হয়। তাকে ভালকে যে দুইটাই মিলি-মেলি কথাটো পাতি ল'ব লাগিব, পাতি মেলিয়ে ফিক্স কৰা হ'ব আৰু দোকান খন এনে কেনেকুৱা জোগাত আছে?
দোকান খন ধৰ এয়া কি বুলি কয় মানুহ-চানুহ ভিৰ হয়, তেনেকুৱাতে
অ। আৰু তোমালোকৰ সেইফালে যদি বজাৰ-চজাৰ বহে সেইবিলাকতো কেতিয়াবা কেতিয়াবা বজাৰত লৈ যাব পাৰি কাপোৰ-চাপোৰ বিলাক।
অ' পাৰি আমাৰ বহেই
অহ
এইফালে।
এ বজাৰ বিলাকতো বিক্ৰী নহয়।
অ', বহুত কেইখনে বজাৰ আছে।
হুম হুম?
বহুত কেইখনেই আছে কৈছো বজাৰ, তি কমেও তিনি চাৰি খন মান আছে আৰু।
বজাৰত নিলোঁ ভালে হ'ব।
অ
উম, তাকে কি কেনেকে কি কৰা হয়, ভালকে কথাটো পাতি মেলি বস্তুবিলাক যোগাৰ কৰি চব অলপ প্ৰমোচন কৰিব লাগিব ইনষ্টাগ্ৰামত পেজ এটা খুলি ল'ব লাগিব।
অ' ইউটিউবতো খুলি দিব পাৰি।
অ ইয়া তেনেকে লগৰো চিনাকি আছে প্ৰমোচন মাৰা ইউটিউবাৰ বিলাক। তাহাঁতক কব পাৰি প্ৰমোচন মাৰি দিবলে। তাকে দুইটাই মিলাই ল'ম দিয়া অকনো
অ' মিলাই ল'ব লাগিব আৰু।
অ অ হ'ব দিয়া।
হ'ব দিয়া।